হেল্লো'? হেল্লো' অ, শুনিছা? কি কৰিছা?
মই বহি আছোহি, মই বহি আছো। তুমি কি কৰিছা?
মইয়ও মই লিখি আছো। চাহ খালা নাই?
চাহ মই জেঠাইহঁতৰ ঘৰলৈ গৈছিলো।
অ, তাত খালা।
খাই আহিলো অ, তাতে খাই আহিলো। তুমি কি খালা?
মইয়ো চাহ আৰু বিস্কুট খালো। তুমি বহুত ধুনীয়া, ধুনীয়া বস্তু বিলাক বনাও বুলি বনোৱা বুলি শুনিছিলো। তুমি মোক হেৰটো মাংস ৰেচিপিটো দিয়াছোন তুমি কেনেকে বনোৱা।
কি ক'ব লাগে মই তোমাৰ
তুমি মাংস কেনেকে বনাব কোৱাচোন মোক।
মই খোৱা তুমি খোৱা বস্তুৰ কথা কৈছা ন।
অ, খোৱা বস্তু।
মাংস কেনেকে আৰু
প্ৰথমত তেল দিওঁ
অ', হাঁহৰ মাংস কোৱা কেনেকৈ বনাওঁ? অ'।
মই প্ৰথম তেল দিওঁ কেৰাহীত
অ'।
তাতে মই পিয়াজ দিওঁ আৰু জলকীয়া দিওঁ।
অ'।
সেয়া মই অলপ টাইম ভাজোঁ
উম।
ভজাৰ পিছত তাতে মই আদা-নহৰু দিওঁ। তাৰপা, তাত হালধি দিওঁ, দি পেলাই, সেয়া অলপ ভাজি তাতে মাংস, হাঁহৰ মাংসখিনি আৰু আলুখিনি দিওঁ।
অ'।
তাৰ পৰা অলপমান লৰাই-মেলি মই ঢাকোন লগাই দিওঁ।
অ', আৰু চাগে, কোমোৰা নিদিয়া?
কোমোৰা পিছত দিওঁ, লগতে অলপ হাঁহ খিনি ভাজি লৈ, যেতিয়া সেয়া ৰঙা নিচিনা হয় তেতিয়া মই মছলাবিলাক যেনেকে ধনিয়া গুৰি, জিৰা মছলা তেনেকে গৰম মছলা তেনেকৈ দিয়াৰ পিছত অলপ যেতিয়া ভাজি লওঁ, তাৰপিছত মই
কোমোৰা দিওঁ, তাৰপা তাতে অলপ পানী দিওঁ। তাৰপিছত যেতিয়া সেয়া সিজে, অকণ কোমলি যায়
অ'।
তাৰপিছত অলপ, অ', হাঁহৰ মাংসটো অলপ সময় ভাজিব লাগে। ভাজি, ভাজি, ভাজি, ভাজি যেতিয়া অকণ তোমাৰ ৰঙা নিচিনা হৈ যায়, তেতিয়া কাঢ়ি দিওঁ আৰু
উম। আৰু বাকী মাহঁতৰ ভাল?
মাহঁতৰ ভাল, তোমালোকৰ ভাল?
অ', আমাৰ মাহঁতৰো ভাল।
তুমিতো কেক বনোৱা।
অ', বনাওঁ।
কেক কেনেকৈ বনাই? মোক অকণমান কোৱাচোন, মোৰো শিকিব মন আছে।
অ', প্ৰথম ত', মানে, আমি বাচন এটা লৈ লওঁ আৰু
উম।
বাচনটো লৈ, উম, তাত প্ৰথম দিম দুটা দিয়া হয়।
দিম দুটা দিয়া, চিফালে ৰিফাইন একাপ, তাৰপিছত ময়দা একাপ, তাৰপিছত চেনী একাপ, বেকিং পাউডাৰ, বে কিং ছ'ডা আৰু লগতে, তাৰমানে ফ্লেভাৰৰ কাৰণে এছেন্স দিয়া হয়। শুনিছা?
উম।
অ', তাৰপিছত তুমি বা, প্ৰথম বাটি এটাত ডিম দুটা ভাঙি ল'ব লাগে। ডিমগিটা ভাঙি লৈ মেলি
তাৰপাছত
তুমি তাত আ ৰিফাইন একাপ দিবা তাৰপিছত সেয়া দি অলপ ফেটিব লাগে এই কেকৰ মেচিনটো দেখিছানে? অ, এ, সেই কেকৰ মেচিনটো দি অলপ ফেটিব লাগে তাৰ পিছত তাৰ পিছত চেনী একাপ দিব লাগে। তাৰপিছত আহ চেনী দি তুমি আওকণ ফেটিব লাগে। তাৰ পিছত চেনীৰে দি ফেটাৰ পিছত তাত তুম তুমি ময়দাখিনি দি দিবা ময়দা একাপ।
অ'।
ময়দা দিয়াৰ পিছত তুমি অ, বহু অলপ টাইম ফেটিব লাগিব তাৰ পিছত তুমি ফ্লেভাৰৰ কাৰণে এচেন্ঞ্চটো দিবা।
আহ।
তাৰ পিছত তাৰপিছত অলপ লৰাই মেলি তুমি বহাই দিব পাৰা আৰু। পঞ্চল্লিশ মিনিট মানত কেকৰ যে এনেকুৱা গোল বাতিবিলাক থাকে।
অ', অ'। বাতি অকল তেনেকুৱা এটাই থাকে নে সৰু, ডাঙৰ থাকে।
সৰু, ডাঙৰ থাকে।
অ'। সেইটো আমাৰ ওপৰত কথা আমি যিমান ওজনৰ বনাও
অ, সেইটোয়ে তোমালোকে যিমান ওজনৰ বনাই সেইয়া তোমাৰ ওপৰত কথা। আৰু মানে তাৰপিছত তুমি আইচিং কৰিব লাগিব ক্ৰীম দি।
অ'। বা সেইবিলাক নকৰাকেও খাব পাৰি আৰু।
অ, সেইবিলাক নক ক, এনেই নৰ্মেলি তুমি খাব পাৰা আৰু ড্ৰাই জেকটো সেয়া কৰিয়ে তুমি
অ'।
যদি তোমাৰ আইচিং কৰিব মন নাযায় তুমি সেইখিনি কে কি অভেন বা গেছত তুমি তাত পিচ, পিচ কৰি অলপ তাৰমানে বাটাৰ সানি তাৰমানে কিচু পেপাৰ ৰদ বাটাৰ ভানি নহবা বাটাৰ পেপাৰ থাকে ন।
অ'।
তেনেকুৱা দি মেলি তুমি বহাই দিব পাৰা।
অ', অ'।
তেতিয়া মানে অলপ টাইমৰ কাৰণে বহাই দিলে সেইখিনি মানে অলপ টান, টান হৈ যাব আৰু সেইখিনি ড্ৰাই কেক হৈ যাব।
অ', অ', বস্তু বিলাক প্ৰায় একেই লাগে মানে।
অ, প্ৰায়কে।
উম, উম।
আৰু কাত কেক বনাব কাৰণে মই এতিয়া ৰাণীত আছো গুৱাহাটীৰ।
অ'। ক'ত পঢ়ি আছা তুমি?
মই ৰাণীৰে কলেজ এখনত পঢ়ি আছো নাৰ্ছিঙৰ।
তোমাৰ কলেজ খনৰ বিষয়ে অকন কোৱাচোন? মানে মোৰো অকমান তেনেকুৱা পঢ়িব মন আছে কিন্তু মই ইমান খিনি তাৰ বিষয়ে নাজানো। সেইকাৰণে তুমিতো তাত পঢ়ি আছা তুমি জানিবা।
ভালেই বাৰু আমাৰ কলেজ। বাকী
ছোৱালী ল'ৰা চব পঢ়িব পাৰেনে অকল ছোৱালী!
অ', ছোৱালী ল'ৰা সব পঢ়িব পাৰি।
তোমালোক থকা মেলা বিলাক?
হোষ্টেল আছে।
চব ল'ৰা ছোৱালী হোষ্টেলত থাকিব লাগে মানে।
অ', তাৰমানে কিছুমানৰ আগৰ আমাৰ চিনিয়ৰবিলাক আছিলে। অ', ৰুমত কিন্তু এ, আমাৰ চব হোষ্টেলতে আছে।
অ', অ', অ'।
তাৰমানে হোষ্টেলত থাকিলে আমাৰো ভাল এটা চেফটি হৈ থাকে।
ইমান চিন্তাও না
উম, সেইটোয়ে তুমিও টো তেজপুৰত পঢ়িবা ন!
মই তেজপুৰত পঢ়িম বুলি ভাবি আছোঁ।
উম। কিন্তু আকৌ সেইটো কেতিয়াবা হ'ব?
আমাৰ ক্লাছবিলাক আৰম্ভ হ'ব তোমাৰ এক তাৰিখ পা।
অ'।
আৰু তাৰ আগত এই পৰীক্ষাবলাক দিয়াবিলাকৰ আকৌ এডমিশন হ'ব, সেইটো আঠাইশ তাৰিখে। তাৰ লগতে যোনবিলাক ষ্টুডেণ্টে পৰীক্ষা মানে দিয়া নাই
পৰীক্ষবিলাক মানে হেৰি কম্পাৰ্টমেণ্টেল?
টিউটি। তেনেকুৱা পৰীক্ষাবিলাক যোনবিলাকে দিছে সিহঁতৰ এডমিশ্যন হ'ব।
অ'।
আৰু সেই নিদিয়া ষ্টুডেন্টখিনিৰো সেইদিনাখন স্পট এডমিশ্যন মানে
অ'।
হ'ব তাতে তাৰিখটো এনেই ঊনত্ৰিশ, ত্ৰিশ, একত্ৰিশ জুলাই আছিলে।
অ'।
এতিয়া তাৰিখটো মানে ফিক্স নহয়।
অ'।
কোনোবা এদিনা দিব খবৰ আমি তেতিয়াই যাব লাগিব মানে, তেনেকুৱা হৈ আছে এতিয়া।
অ', অ'।
যাবা ন?
মই যাম অ'।
যদি হয়, যাম আৰু।
অ', তেজপুৰখন ভাল লাগে।
অ', তাত ঘূৰিব লগা জেগা বহুত আছে, যেনেকে তোমাৰ পদুম পুখুৰী।
অ'।
তাৰপিছত
আৰু
আহ, মহাভৈৰৱ, অগ্নিগড়। আ মই যোনখন কলেজত পঢ়িম বুলি ভাবিছো তাৰ ওচৰতে তেজপুৰ জেল আছে।
অ'।
এতিয়া ওচৰতে দিখি থাকি
উম।
তুমি যেতিয়া আহিবা তোমাকো লৈ যাম তালৈ।
অ', যাম দিয়া আছু ম
তেতিয়া আমি পদুম পুখুৰীলৈ যাম।
উম, হ'ব।
পদুম পুখুৰীত এতিয়া ঢেৰ, অ', ঊষা আৰু অনিৰুদ্ধ
অ কি পদুম পুখুৰী
পদুম পুখুৰীত এতিয়া সেইদিনাখন মই যাওঁতেতো বহুত পদুম ফুল ফুলি আছিলে বগা ৰঙৰ।
তাৰমানে কেনেকুৱা তাত তাত পদুম ফুল ঢেৰ আছে নে কি পদুম
অ', পদুম পুখুৰীৰ নামটো পদুম ফুল তাত ঢেৰ আছে এটা পুখুৰী গোটেই পদুম ফুলে ভৰ্তি হৈ আছে মানে। সেইটো কাৰণেহে পুখুৰীটোৰ নাম পদুম পুখুৰী আৰু চব বগা পদুম ফুলবিলাক
অ', অ'।
আৰু তাৰ সন্মুখতে বেলেগ এখন মানে পাৰ্ক আৰু। বহিব পৰাকে আছে। তাৰ পুখুৰীৰ মাজত দলং আছে।
অ'।
সেয়াও তাতো যাব পাৰি।
অ', অ'। ময়ো ঘৰলে যোৱা হ'ব নহয় ওলাবা তেতিয়া কিবাকে মই জুলাই লাষ্টলে যাম।
অ', তুমি জুলাইত আহিবা ন' তেতিয়া আমি
উম।
অগ্নিগড় যাম।
উম।
পদুম পুখুৰী চাম, তাৰপিছত আৰু এই পুখুৰীৰ মাজত দলং থকা সেই জেগাাকনলৈও যাম।
অ'। আমি হেৰিয়লৈও যাম দিয়া গৰম দিন নহয় এতিয়া গা ধুবলে
ক'লে?
অৰুণাচল অৰুণাচল।
তাতে বহুত ধুনীয়াকে নদীত আহ আপাৰ বালিজান তাত যাবলৈও ভাল লাগে, ঢেৰ মানুহ তালৈ যায় এইফালৰ পৰা
উম, সেইটোৱে। ইয়াৰ আগৰবাৰ যে গৈছিলো মনত আছে।
উম।
এতিয়াতো ধুনক লৈ যাবলৈ ভয়ে লাগে।
সঁচাকে
এইবাৰ তাক নিনিওঁ, আমি বেলেগকে যাম।
উম'। দেৱাঙৰ ঘৰলৈ অহাই নাই ন হেল্ল'?
অ, হ'ব দিয়া মই তোমাল পিছত ফোন কৰিছো।
হ'ব।